কি কৰিছ?
এয়া, মোক ও' কোনে কৈ
ধৰিব পৰা নাই নি? অ' মই ৰিয়াৰ ইয়া।
অ ৰিয়াই কৰিছা, অ' অ' ঠিক আছে ঠিক আছে। অ' মই চোৱাই নাই স্কিনখনত। চিধা ৰিচিভহে কৰিছো।
অ' ভালনে তোমাৰ?
উম উ ঠিকে আছো। ভাত
মাহঁতৰ ভাত খালো, এই জাষ্ট মানে মাত্ৰ খাইছো।
অ' ময়ও খালো বাৰু।
কিহৰে খালা?
এই মাছ আছিলে।
অ অ।
তাকেই খালো। উম ভাল, ভাল তোমালোকৰ ভাল।
অ ভালে দিয়া মা অলপ গা বেয়া মে বিষ, বিষ হৈ আছে যে তোকালৰ বিষ থাকে।
তাকে মোৰ জানানে এই কাণখন আজি ফুলি এযোৰ পিন্ধিলো, এনেই ফুলি পিন্ধিব নোৱাৰো ইমান বিষাইছে।
উম। অ কি হেৰি কিহৰ কাৰণে বুলি কৈছিলা এইটো তুমি কিহৰ কাৰণে বিষাইছো।
এ মানে মই ফুলি এনেই নিপিন্ধো সোলাকাই, সোলকাই থওঁ যে আজি আকৌ আজি এই ফুলিৰ পাত পিন্ধিলো কাৰণে মোৰ কাণখন বিষত মোৰ তত নাই মানে।
অ ম নিপিন্ধো নহয় মই খাৰো। খুলি এই বোৰ নিপন্ধো মই বেয়া পাওঁ পিন্ধিবলৈ।
মোৰ বেয়া পাওঁ লগ হ'লো কেতিয়াবা মাকাপ চট পিন্ধোৱা আৰু
ত সত একেবাৰে পিন্ধিৱ
উ এনিবা পনিবা পিছত একদম দীঘল দীঘল মস্ত
উম এনেও মস্ত নিপিন্ধো এনেও পিন্ধিলে চিম্পুল চেইন এডাল পিন্ধম। চিম্পুল এইটো ফুটুক কেইটা পিন্ধিম।
উম।
উম নোৱাৰি দেই পিন্ধিবলৈ এইবিলাক মই এনেও বেয়া পাওঁ। আমি দিওঁ মই ষ্টাইল কৰা ছোৱালী ন। ইমান চখ নাইকিয়া আমাৰ। কিছুমানে ইমান দাইল কৰে কিছুমান ছোৱালী আমাৰ লগৰে অ আ এই নাই মই ভাল নাপাওঁ ষ্টাইল কৰি। চবেই ভাল নাপায় ষ্টাইল কৰি।
এ ময়ো ইমান খাজ ভাল নাপাওঁ বুজিছা।
উম। কি মই বিয়া চিয়াতো কৰিব মন নাজায় দো। কিয় নাজানো।
উ মোৰ এইবোৰ মেকাআপ বস্তুও নাই বাৰু প্ৰডাক্ট। এইবাৰ ভাবিছো কেইটামান ল'ম বুলি বুজিছা।
আহ কিহৰ ৰবা।
লাগে
কিহৰ ল'বা তুমি?
মই মাৰ্চৰ ল'ম।
মাৰ্চ মানে মাৰ্চৰ
মাৰ্চ ব্ৰেণ্ড এটা আছে মানে মেকআপৰ
নহয় তাকেইটো ভাল নে বেয়া?
ভাল, ভাল মানে ধৰা কিছুমান আ অকণ দামী ব্ৰেণ্ড থাকে ধৰা, কি কম--এইটো হেৰি আছিলে--পাহৰিছোঁ দে ৰ'বা। গতিকে কিছুমান মানে বহুত হেভী হেভী অ নহয় নহয় মামাআৰ্থ নহয়। মেকৰ অ পে মেকৰ থাকে পাছত পেকৰ থাকে। তাৰ পেকটো মানে বহুত দামী হয়। অ পেক টো বহুত দামী মানে বহুত দামী মানে আমাৰ কাৰণে দামী আৰু। এটা ধৰা কিবা এটাত ধৰা তুমি পঁচিশ শ তিনি হাজাৰ তেনেকুৱা। ভিতৰটোত। এটাতে অ এটা প্ৰডাক্টৰ দাম কিন্তু মানে যেতিয়া মাৰ্চৰ হয় মানে, সেই বস্তুটোৱেই অকণমান বেণ্ড অকণ তলৰ হয় কিন্তু মানে থ্ৰী হাণ্ড্ৰেড থ্ৰী ফিফটি এনেকুৱাত পাই যায় মানে মাৰ্ছৰ প্ৰডাক্টবোৰ আৰু মানে মানে এটা কম ৰেঞ্জৰ ভিতৰত এটা বহুত ভাল আৰু হো উখহং ভাল বস্তু মানে, ভাল প্ৰডাক্ট হয় সেইটো। সেইটো ইউজ কৰিব পাৰি মানে আৰু এনেও ডেইলি বেছত ত এইবিলাক বস্তু ইউজ কৰা নহয়। ডেইলি আৰু এইবোৰ বলে স্কিন হৈ নাথাকে এইখন
হে হে হে
সেইটো
তাকে কিমানৰ ভিতৰত আহিব সেইটো?
এইখিনি তোমাৰ যদি গোটেইখিনি লম বুলি ভাবা তথাপিও ধৰা উম তাতো এটা প্ৰডাক্টৰ দামেই তিনি হাজাৰ, পঁচিছশ ইয়াত ধৰা গোটেই খিনি ল'লে সেই কিমানত আহিব? এটা প্ৰডাক্টৰ ভিতৰত মানে ধৰা চাৰে তিনিশ টো হেৰি ফাউণ্ডেচন, প্ৰাইমাৰ, প্লাছ কনচিলাৰ সেইবোৰ থাকে ন। মেকাপ ফিক্সচাৰ নে পা মোৰ লগৰ এ সেইজনীয়ে মেকআপ শিকিছিলে নহয়। তাৰ হাতত যেনেবা পেকৰ আছে আৰু তুমি জানানে একদম আ আ আ আ আ, পেকৰটো মানে কিমান এমাউনট দে টুইৱেন টি এম এল নে, থাৰ্টি এম এল যোনটো দেই। মানে হেৰি এটা উ মান এ, এইটো ফাউণ্ডেশ্যনটো দাম নশ টকা।
অ অ অ।
উম, নশ টকা। মানে তুমি কেইবাৰ ঘহিব পাৰিবা। ছবাৰ মান পাৰিবা চাগে।
উম, উম, হ'ব পাৰে।
হু হু হু, আৰু মা-পা অ, ফিফটি এম এলটো তিনি হাজাৰ টকা আৰু মানে টু নাইন-নাইন-নাই তেনেকুৱা আছে
বুজিছোঁ।
ইমান, এইবিলাপ প্ৰডাক্টৰ ইমান দাম। আমি এইবিলাক ইউজে নকৰো ন। খালি এটা কথা মানে চানচক্রীমটো ঘহিবা লাগে। গৰম দিনত। সেইটো মানে স্কিনৰ কাৰণে ভাল।
অ', ভাল-ভাল প্ৰডাক্টটো এইটো।
আৰু এটা কা থা। অহ, ৰাতি মই বহুত দিন কৰায় নাই এইবোৰ। বাদেই দিলো বাৰু অ লো লোকক জ্ঞান দিয়ো আৰু এই ৰাতি মুখখন ধুই বেবি ক্ৰীমটো ঘহিব লাগে। সঁচা কেছ কিন্তু ভাল হয়। যিমান সৰুৰ পৰা হওক যিমান ডাঙৰ মানুহলৈকে এইটো কাম কৰিব পাৰে। মুখখন ধুনীয়াকে ফেচৱাছ দি ঘ-ধুই। সেইটো কৰিব পাৰে আৰু ফেচৱাছ যদি পাৰে মানুহে কাক মানে-নামানে নাজ জানো। মই ইউছ কৰো বায়োটিক পৰা আৰু বায়োটিক বহুত ভাল হয়। বেছি দামিও নহয়।
উম।
এশ বিশ-ত্ৰিশত ফেচৱাছ পাই যায়।
উম উম উম
তেনেকুৱা ভিতৰতে পাই ফেচৱাছটো আৰু বহুত দিন যায়। অকলে ঘহি থুলেটো ছমাহ-সাতমাহ যায়। আৰু বহুত দিন
তুমি ট্ৰাই কৰিলে কৰিব পাৰা।
তাকে
এনে কিম কি ঘহা? কিবা ঘহানে?
মইতো এতিয়া গৰমত একো সানিব নোৱাৰো যে, একোয়েই সানিব নোৱাৰোঁ ঠাণ্ডা দিনত অকণমান কিবা সানো আৰু যি পাওঁ তাকে সানো।
গৰমত কিয় ঘামি ঘাম ওলাই যায় কিন্তু ৰাতিটোতো পাৰিবা চাগে?
ৰাতিও নোৱাৰো আৰু ৰাতি কেলেনো সানিব লাগে ইমান ঘামি থকা মুখত।
উম
উম ঠাণ্ডা দিনতহে যি অকমান সানো আৰু গৰমত সেই নোৱাৰো এই মাহ
মোৰ গৰম মোৰ গৰমত এটা প্ৰব্লেম আছে সেইটোৱে হ'ল গৰমত মোৰ ওচৰত কোনোবা শুই থাকিলে মোৰ অশান্তিৰ পাওঁ গাত লাগি থাকিলে
অ
মই একদম আহ মানে আহল বহলকে শুই ভাল পাওঁ
অ সেইটো
যাতে শান্তি কোনো গাত লাগি নাথাকে
হু হু হয়, হয়
মোৰ এটা বস্তু আছে মই কিন্তু অলপ দিনৰ আগতে মানে মোৰ এই চাৰি পাঁচ বছৰ মানৰ পৰা এই বস্তুটো হৈছে। ম এ মানুহে যে যে জুলাই মাহলৈকে মানে ধৰা কাপোৰ চব মানে ফেন পুৰা হাই স্পীডত দিয়ে হয়তো এতিয়াও লয় চাগে হাই স্পীডত। তুমি লৈছা নে? যে তোমাৰ ফেন নে এনেই হাইচ স্পীডতে চলি থাকে নে ফেনখন তোমাৰ?
অহ
মোৰ কিন্তু ফেন ৰাতি হ'লেতো দিনতো কমেই চলে ৰাতি হ'লেও এক দুইতে চলি থাকে। মই কাপোৰ লৈ শুও।
নলওঁ
মোৰ বহুত ঠাণ্ডা লাগে ৰাত কিন্তু মই কাপোৰ লওঁ। ৰাতি মোৰ বহুত ঠাণ্ডা লাগে।
কিয় বাৰু?
অ', মানে এইটো বুলিয়ে নহয় মই জুলাই মাহলৈকে লওঁ কেতিয়াবা।
তাকে বুজিছো কিয় মানে? ইমান গৰমৰ মানুহ থাকিব নোৱাৰে তুমি
নাজানো নাজানো মোকতো মানুহে হাঁহে আমাৰ মায়ে কয় মোৰ গাত কাপোৰ নলগাবি দেই এইবিলাক। এই গেলা গৰমত কাপোৰডাল ল'বলৈ আহিছে। কিন্তু মোক কিছুমানে কৈছিলে তোৰ তেজ কম কাৰণে সেইটো হ'ব পাৰে কিন্তু নহয় মানে আচলতে সেইটো কথা কথা নহয় তেজ কম হলে হয় বিলাক ন চেক কৰাৰ লগত কথা নাই আমাৰ খুৰী এজনী তেজ মানে বহুত কম
হম
তাই মানে শিছত আছিলে মূৰ ঘূৰাই পৰি গৈছিল তাৰপিছত গোম পোৱা গৈছে। কিন্তু খুৰী খুৰীৰ লগত মই তাৰ কেইদিনমানৰ আগত শুইছিলোগৈ যোতে গৰমৰ দিন নাছিলে আৰু একদম ওপৰৰ ফেনটোতো চলিছে চাইডৰ এই ৱাল ফেন এখনো চলি আছে আৰু এচিডালো লগাই থৈছিলে অলপ টাইম আকৌ মোৰ কাৰণে এচি টো অফ কৰি লয় মই মানে একদম কম্বল এসোপা মানে কম্বল বোৰ ভৰাই দিলে ন কম কিয় কম্বল ওলায়াই থব বাৰু মই মানে অ সৰু কম্বল উলিয়াই থোৱা আছিলে সেইখন কম্বল লৈছো তাকো মই কুুৰ্তি এনে মই কিবা বেলেগ কিবা কিবি পিন্ধি শু তেতিয়া সেইদিনাখন কুুৰ্তি লেগিংছ পিন্ধি শুই একদম অ ওপৰত মই মস চাত বেজ চিট এখনো লৈ লৈছো অ মই মানে তেনেকে শুইছো গতিকে সেই মানুহজনী ইমান গৰম তেনেকে শুইছে মোৰ লগত যোনজনী মানুহে অকল নাইতি এটা পিন্ধি ত তেনেস্থলতা মই যেতিয়া ক পৰা ল'ব লগা হৈছে সেই মানুজনী ব্ৰাণ নথকা মানুহজনী এজনী কেনেকে থাকিলেনো বেছি ঠাণ্ডাহে লাগিব লাগিছিলে কঁপিবহে লাগিছিলে সেইটো কথা নহয় মানুহ চাগে দেহতে কিবা থাকে চাগে
নাজানো দে
সেইকাৰণে হ'ব পাৰে তেতিটো ভাল মানে কিছুমানৰ কাৰণে বেলেগ কিছুমানৰ কাৰণে বেলেগ আৰু শকতাৱত মানুহ বিলাকৰো বেছি গৰম হয় বুলি কয় ময় আগতে শকত হৈ যাওঁতেও মোৰ গম নালাগে তাৰ কাপোৰ লৈ লৈ শুওঁ মই কিবা এটা অভ্যাস হৈ যায় কাপোৰ লৈ লৈ খুলে হ অলপ দিন লৈ থাকিলে চাত টুপনি ধৰিছে ন
নাই নাই মানে কি হ'ল ভাতকেইটা খাওঁতে ক অকন জ্বলা বেছি বেছ হলে হয় কেতিয়াবা পেটটো পুৰি যোৱা যেন লাগিছে তললৈ পেতটো এনেকে পেলাই এতিয়া ভাল লাগছে ভাল এতিয়া ভাল লাগিছে উঠি দিছো
কিবা মিঠা কিবা যদি খাই দিয়া ভাল হৈ যাব হব দিয়া ন